হেল্ল',
হেল্ল' হয় নমস্কাৰ।
হয় হয়।
কি কৰিছে! মই এনেই আছো অঁ অঁ অঁ অঁ। মইো এনেই আছো এনে ভাত পানী বনাবলৈ লৈছো বনাই আছো।
অঁ অঁ ভাত বনাই আছে এতিয়া আপুনি। অঁ মই এইবাৰো ভেগী বনালো অলপ মেগী খালোঁ।
অঁ অঁ অঁ হয়।
হয় হয় হয়। কওকচোন বাৰু ভাত খাব যোৱা নাই ৰব অলপ দেৰি আছে।
অঁ অঁ বাকী দিনটো কেনেকুৱা কল আপোনাৰ
আজি দিনটো ভালে গৈছে কিন্তু মানে খুব ব্যস্ততাৰ মাজত গৈছে দিনটো। মানে এনেকুৱা হৈছে সময় পোৱা নাই যে এনেকুৱা হৈছে আৰু
অঁ অঁ হয় নেকি?
অঁ অঁ মানে নিজক লৈও সময় নোহোৱা হৈছে মানে গৰমতটো মানে পাইছে যদি মই অনুভ মানে বাহিৰত গ'লে গৰম পাওঁ বাৰু
অঁ অঁ অঁ হয় হয়। অঁ আমাৰ ইয়াত গৰম ঠিকে আছে বাৰু গৰম গৰমৰ ছিজন যেতিয়া গৰমতটো হ'বই বাৰু গৰমটো হৈছে বাৰু
হয় মানে এতিয়া মই আজি যিহেতু আপুনি ফোন কৰিলে মই এনে দৈনন্দিন জীৱনৰ ওপৰতে কথা পাতো বুলি ভাবিছো।
হয় হয় হয়।
হয় হয় এতিয়া আপোনাৰ এনে কিবা জনাব নেকি যে আপোনাৰ দৈনন্দিন জীৱনটো কেনেকে গৈ আছে।
কি কৈছে। হয় কওঁক।
দৈনন্দিন জীৱনটো কেনেকুৱা গৈ আছে বৰ্তমান।
হয় হয়।
মানে আপুনি ৰাতিপুৱা উঠি হয় হয় আপুনি ৰাতিপুৱা উঠি কি কৰে বা কেনেকুৱা কি মানে কেনে কি? জনাব নেকি আপোনাক।
অঁ হয় হয় মই ৰাতিপুৱা উঠো। সাতটামান চাৰে পাঁচটা ছয়টামান বজাত উঠো।
হয় হয়।
ৰাস্তাত যোৱা নহয় আৰু।
হয় হয়।
চোতালতে দিওঁ। চ চ কৰোঁ এক্সাৰচাইজ, তেনেকে দশ পোন্ধৰ মিনিটমানৰ এক্সাৰচাইজ কৰোঁ। এক্সাৰচাইজ কৰি হোৱাৰ পিছত পানী -চানী খাও। পানী খাই এনে চাহ পানী খাই দিওঁ আৰু। ৰাতিপুৱা চাহ অলপ খাই নিদিলে মনটো ভাল নালাগে মানে চাহটোতো লাগে আৰু চাহটো খাই দিওঁ, চাহ খোৱাৰ পিছতে অকনমান ৰেষ্ট। লৈ তাতে ভাত পানীত লাগি যাওঁ আৰু দিনটোৰ কাৰণে ভাত -পানী বনোৱা মেলা, তেনেকে ভাত
হয় হয়।
পানী বনাই মেলি ই মাক পঠিওৱা, তেনেকে আৰু ঘৰৰ কামতে লাগি দিওঁ আৰু। ঘৰ -চৰ সৰা মেলা মোচা- মেলা সকলো ততে লাগি দিওঁ আৰু তাতে গৰম হোৱাৰ উম মানে ৰা ৰাতিপুৱাটো কাম কৰিবলৈ ভাল। দুপৰীয়া টাইমত কাম কৰিবলৈ ইমান মানে ভাল নালাগে মানে কি হয় গৰমটো বেছি যে। কাৰণে ৰাতিপুৱা সময়তে হয় হয় হয়, সেইকাৰণে ৰাতিপুৱা সময়তে যিমান পাৰে সোনকালে কৰি দিওঁ আৰু দছটা- এঘাৰ এটামান বজালৈকে হৈ যায় আৰু। তাৰপিছতে- তাৰপিছতে দিনটো অকমান ৰেষ্ট ললো আৰু দশটা এঘাৰটা মান বজাৰ পৰা পুৰা গৰম হয় আৰু। তিনটামান বজালৈকে।
অ অ পূৰা দি দিয়ে আৰু মানে উত্তাপ মানে একদম।
হয় হয় সেইটো কাৰণ, অ হয় সেই সেইটো কাৰণে সেই সেইটো সময়ত মানে কাম কৰিবলৈ ভাল নালাগে। সেইটো কাৰণে এঘাৰটা বজাৰ আগতে ঘৰৰ কামবোৰ কৰি মেলি আজৰি কৰি মেলি একদম ৰেষ্ট লৈ লও আৰু। আহ
হয় মানে এটা বস্তু হয় এটা বস্তু আমি ধৰিব পাৰিছো মানে বতৰটোৰ লগতো আমাৰ দৈনন্দিন জীৱনটো মানে অলপমান খাপ খাই আছে আৰু মানে। অলপ সাল -সলনি হৈ থাকে আৰু, হয় -হয় মানে অধিক গৰম পৰিলে আমাৰ অলপ ইমান কামবোৰ চেঞ্জ হৈ যায় মানে সলনি হৈ
সে হয় হয় হয়।
হয় হয়, তাৰপিছত আপুনি কি কৰে সন্ধিয়া সময়খিনি?
সন্ধিয়া সময়খিনি, সন্ধিয়া সময়খিনি মই এনে শাক -পাচলি ল লগাইছো এইবিলাক চাফা কৰা মেলা, তেনেকে সেইবোৰত তাতে লাগি দিওঁ এনেই বাৰীখনলৈ এবাৰ সোমাই দিওঁ, তাতে কিবা শাক -পাচলিবোৰ চাও, তেনেকে চোৱা চিত এতিয়া ঘৰৰ কামতে আৰু বেলেগ কাম তেনেকে কৰা নহয় আৰু ঘৰত যিখিনি কাম আছে ঘৰ কাম কিনিয়ে লাগি থাকো আৰু।
হয় হয় অ। আৰু আপুনি তাৰপিছত কিবা আপোনাৰ এনেকুৱা আছে নেকি? হয় হয় মানে আপোনাৰ কিবা নাচ -গান বা এনেকুৱা কিবা গান গাই কিবা এনেকুৱা ভাল পায় নেকি বা কিবা খেল, ঢল মানে বেডমিণ্টন কিবা এনেকুৱা খেলে নেকি?
অ মোৰ তেনেকে খেলা নাই কিন্তু ভাল পাওঁ, খেলিও ভাল ভাল পাওঁ মই নাচ গানতো ইমান নাজানো খালি গান শুনি ভাল পাওঁ। মই ৰি টাইম পালে গান শুনো। গান শুনো কেতিয়াবা এনে কিতাপ কিতাপ তেনেকে চাই থাকো যদি এনে আজৰি টাইম পাওঁ আৰু গান শুনি বহুত ভাল পাওঁ এনে জুবিন দাৰ পুৰণি অসমীয়া। আলোচনী কিতাপ মানে তেনেকে উপন্যয়াস পঢ়িছো গল্প পঢ়িছো তেনেকে আৰু
অঁ অঁ আৰু কি গান শুনে আপুনি জুবিনদাৰ গান শুনে ন
জুবিন দাৰ গান শুনি বহুত ভাল পাওঁ পুৰণি গান বোৰ এনে অকলে থাকিলে বা কেতিয়াবা হয় হয়। অকলে থাকিলে বা এনেই আজৰি সময় পালে গান লগাই দিওঁ আৰু গান শুনি থাকো।
হয় হয়। আৰু এনে বন্ধ বাৰ বা দেওবাৰতো আপোনাৰ কিবা সাল সলনি হয় নেকি মানে বাকীকেইদিনৰ তুলনাত
বাকী দিনৰতোহয় দেওবাৰতটো মানে আজৰি অকনমান যিহেতু কামতটো মানে মানুহজননে ডিউটিল নাযায় হয় হয় হয় তেনেকে ওলাই মেলি যোৱাৰ সুবিধাটো হয় আৰু দি বন্ধ থাকে যেতিয়া কেতিয়াবা মন গলে দেওবাৰ দেওবাৰ দিনা ওলাই। যাওঁ তেনেকে বজাৰ চজাৰ কৰি মেলি তেনেকে থাকো আৰু ফেমিলিৰ লগত যিহেতু। মানু মানুহজনৰ লগত সময় পাওঁ সেইটো কাৰণে ওলাই যাওঁ তেনেকুৱা আৰু এইটো ভাল। সলনি আৰু বেলেগকে নাই আৰু
অঁ অঁ আনক ফুৰিব চুৰিব নাযায় আৰু দেওবাৰে
দেওবাৰে ফুৰিব এতিয়াতো গৰম বেছি কাৰণে ফুৰিব যোৱা হোৱাই নাই। মানে ওলাই যাবলৈ ভয় লাগে মানে গৰমতটো বেছি যে সেইটো কাৰণে ওলাই ওলাই যাবলৈ মন নাযায় হয় হয় হয়। আপোনাৰ দিনটো কেনেকুৱা কৈছে।
মোৰ বাৰু মই শৰ্টকে কওঁ অলপমান মই ৰাতিপুৱা উঠো উঠি অলপ খোজ কাঢ়িব যাওঁ তাৰপিছত গৰ গৰম। পানী খাওঁ তাৰপিছত এনেই অলপ ধ্যান কৰোঁ বা অলপ শাৰীৰিক ব্যায়াম কৰোঁ অলপমান। তাৰপিছত মই অলপ কিতাপ। পঢ়ো তাৰপিছত এতিয়া য বছৰলৈকে মই ষ্টুডেণ্ট আছিলোঁ বিদ্যালয়ত তাৰপিছত এতিয়াতো মই চাকৰিয়াল হৈ গ'লোঁ তো মই কৰ্মক্ষেত্ৰত যাওঁ আৰু
হয় হয় হয়। অঁ তেতিয়াহলে আপোনাৰ ব্যস্ততা বহুত বেছি।
এনে অলপ চল আৰু সিমান নহয় আৰু অ তাৰপিছত আহি অলপ ম টো ভাল কৰিব কেতিয়াবা ক্ৰিকেট খেলিব যাওঁ আৰু অঁ তাৰপিছত আমাৰ ওচৰতে ষ্টেডিয়াম এখন আছে। ততে দৌৰিব যাওঁ অলপ।
অঁ অঁ বহুত ভাল কাম কৰিচোন আপুনি। ব্যায়াম কৰিব লাগে আৰু ৰাণিং কৰিব লাগে নিজৰ স্বাস্থ্যৰ পক্ষেও বহুত ভাল। সেইটোতো কৰি থাকিব পাৰে। হয় সেইটো কৰি থাকিব পাৰিলে বহুত ভাল হয়
হয় আৰু গৰমটো বহুত পৰিছে কাৰণে পানীও বৰকে খোৱা যায় আছে আৰু এইকেইদিনৱ
হয় হয় হয় পানী খাব লাগে বাৰু মইো পানী খাওঁ খালি ফ্ৰিজৰ পানী ইমান খাব নালাগে দেই গৰমটো বছি হ'লেও মে ঠানড। হয় হয় নৰ্মেল পানীয়ে ভাল মানে জ্বৰ হৈ যায়। পতককে একদম চৰ্দি লাগিব আৰু জ্বৰ উঠিব। বৰফ আৰু ফ্ৰিজৰ পানী খালে।
অ' ময়ও সেইকাৰণে ইচ্ছা কৰিলো মানে। নাখাওঁ আৰু ফ্ৰিজৰ পানী একো ইউজ নকৰোঁ আৰু এনেকুৱা।
হয় হয়। মইতোতো নাখাওঁৱেই বাৰু ফ্ৰিজৰ পানী, ইমান।
তাতে এইখিনি ইমান সময়ত অলপ দবা খেলো আৰু কেতিয়াবা।
হয় হয় হয় খেলতো বাৰু বেয়া নহয় খেলতটো বহুত ভাল। আজৰি টাইম পালে খেলিব লাগে।
অঁ। আৰু দেওবাৰে মানে কেতিয়াবা লগৰ লগত কেতিয়াবা ওলাই যাওঁ আৰু নিজৰ ফালে।
কিবা চাকৰিয়াল বিলাকৰ কাৰণে দেওবাৰটোতো বহুত স্পিচিয়েল হয় ন? দেওবাৰ টাইম তো বহুত ধুনীয়াকে পায়। অঁ দেওবাৰ টো টো বহুত ধুনীয়া কে পায় আৰু টাইম টো দিনটো কাৰণে।
অঁ অঁ, দিনটোৰ কাৰণে ক'ৰবাত ভাল ধুনীয়া ঠাই এখন তাৰপিছত, আহোঁ সন্ধিয়া। ভাল লাগে আৰু তাতে ফটো চটো উঠো, ক'ৰবাত দিওঁ আপলোড সেনেকুৱা আৰু।
অ অ অ, ভাল লগা এটা মুহুৰ্ত পাৰ কৰি দিয়ে আৰু দেওবাৰে।
অ অ ভাল লগা মুহূৰ্ত এটা পাৰ কৰা যায় আৰু।
অ হয় হয় ভালে কৰিছে।
অ মানে সেয়াই আৰু আমি যি দেখিলো দৈনন্। জীৱনটোত মানে অভ্যাস বোৰে আমাৰ ভাল জীৱন এটা গঢ়ি তোলে আৰু সেইকাৰণে আমি অভ্যাসবোৰ ভালে ৰাখিব। লাগে আৰু।
হয় হয় হয়, সেইটো হয় বাৰু আপুনি এনে কি। খাই ভাল পায় ন? খোৱা ক্ষেত্ৰত এনে মাছ মাংস কিবা? অ' বিৰিয়ানী, অ অ ঠিকে আছে ঠিকে আছে।
মাংসৰ ক্ষেত্ৰত হাঁহৰ মাংসটো ভাল লাগে কোমোৰাৰ লগত।
অঁ হাঁহৰ মাংস কোমোৰাৰ লগত।
অ অ মাছৰ ভিতৰত আপোনাৰ নৰসিংহৰ পাতেৰে সৈতে কুচিয়া মাছ বা এই মাগুৰ মাছ এইবোৰ ভাল লাগে।
অ হয় হয় হয় বহুত ধুনীয়া বহুত ধুনীয়া। খাবলৈ বহুত ধুনীয়া হয়।
ধুনীয়া হয় অ।
অ' আমাৰ আজি কোমোৰাই বনাইছে। অ' কোমোৰাই বনাইছে বাৰু লোকেল চিকেনৰ লগত।
লোকেল চিকেনত কোমোৰা বনাইছে ৱাও।
হয় হয়, ভাল লাগে খাই। আমাৰ ঘৰতে হৈ আছে বাৰু কোমোৰা।
মানে ঘৰৰে নেকি? অ তেনে তেনেকুৱা হলে। অ তেনেকুৱা হ'লে ভাল কিন্তু ন, মানে সাৰ প্ৰয়োগ নহয় হয়।
সাৰ প্ৰয়োগ নহয় নিজৰ ঘৰত কৰা হয়, সেইটো কাৰণে বহুত ভাল আৰু কিনি। খাব লগা নহয় আৰু।
অ অ তাকেই তাকে।
হয় হয়। ঠিক আছে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল ধন্যবাদ।
অ অ ঠিক আছে বাৰু।